হেল্ল'!
অঁ! বন্ধু খবৰ ভাল নে?
অঁ! ভালে-ভালে।
কি কৰি আছা?
মই এনেই ফেনৰ তলত বহি আছিলোঁ এতিয়া।
আচ্ছা! বাকী কিবা খালা নে?
বাকী সেই মেগীৰ লগত চাহ খালো আৰু।
মেগীৰ লগত চাহ খাই নেকি মানুহ?
উম! হয় খাইছিলো।
বাহ ভালে চোন। এ বাকী মইও তেনেকু খালো ৰাতিপুৱা-ৰাতিপুৱা অলপ উঠিলো জল্দি, উঠ উঠি কেনে তোমাৰ এই অলপ দৌৰিব গৈছিলো তাৰ পিছত দৌৰি আহি কেনে অলপমান এক্সাৰচাইজ কৰিলো।
উম!
তাৰ পিছত এ এক্সাৰচাইজ কৰিয়ে মানে চাহ খাই দিলো লাল চাহ আৰু বিস্কুট তাৰপিছত এই অলপ আগত ৰুটি আৰু- মানে কণী চব্জি খাইছো।
উম' বাকি কি কৰিছা হয় এতিয়া?
মই এতিয়া এনেই আছো ৰবা, তুমি?
ময়ো এনেই আছো মোবাইলতটো চাই আছিলো।
বাকী তুমি ৰাতিপুৱা কেইটা বজাত উঠা?
মোৰ ৰাতিপুৱা ক'ব গ'লে- সদায় সাতটামান বজাত উঠা হয়।
পাৰিলে পাঁচটা বজ- পাঁচটামান বজাত উঠিবা চ' এতিয়া গৰমৰ বন্ধ পাইছা যিহেতু হয় নাই গৰমৰ বন্ধ চলি আছে ন তোমালোকৰ? আমাৰ বাৰু চলি আছে। এতিয়া মানে, - এতিয়া আমি সময়বোৰ পাইছো পাঁচটা বজাত উঠা বা দৌৰা। ৱাৰ্কআউট কৰা হয় নে নাই? কেৰিয়া কেইদিনমান পিছত তো গৰমৰ বন্ধ খুলিলে আৰু তো কলেজেই যাব লাগিব।
হয়।
আৰু কলেজ গ'লেতো তোমাৰ ৱাৰ্কআউট ৰাতিপুৱা ৱাৰ্কআউট কৰি মানে দৌৰি আহি- এক্সেচাইজ কৰাৰ পিছত কলেজ যোৱাটো সম্ভৱ নহয় ন।
উম' হয় হয়, উম' চোৱা। মানে ৰাতিপুৱা উঠিব মন নাযায় ক'ব গ'লে সঁচাকে ক'লে।
হয় হয়। এইটোতো চবৰে হয় বাৰু ৰাতিপুৱা চাৰিটা বজাৰ পিছত যি টোপনিটো লাগে নহয়-
উম'
এইটো এইটো টোপুনি আৰু বুজাব নোৱাৰে আৰু একেবাৰে বেলেগে।
আউ মৰ্ণিং ৱাক আউটৰ কাৰণে যোৱা নেকি? উম' ভালে ভালে স্বাস্থ্যৰ কাৰণে ভাল। আমি ক'তনো যাম আৰু শুই থাকোতে যায় আমাৰ।
মানে মোৰ লকডাউনৰ টাইমত যি বডি আছিল নহয় তুমি দেখিলে হাঁহিবা।
উম'
ঘৰত বহি বহি খুৱাতে খুৱাতে একেবাৰে- কি ক'ম এতিয়া ব্ৰইলাৰ টাইপে ক'ব পাৰি আৰু।
উম' লকডাউনৰ টাইমত কেনেকে পাৰ কৰিছিলা হয় সময়বোৰ।
লকডাউনৰ টাইমত কি কৰিম আৰু ঘৰত মোবাইলে চাই আছিলো টিপিকেই আছিলো। তেতিয়াতো আৰু পঢ়া শুনাও নাই পঢ়া শুনাও নাই আছিল তেতিয়া। অনলাইন ক্লাছটো বহুত দিন পিছত ষ্টাৰ্ট হৈছে।
উম উম' হয় হয়।
মানে চেকেণ্ড লকডাউন নে থাৰ্ড থাৰ্ড লগডাউনৰ পিছত অনলাইন ষ্টা অ ষ্টাৰ্ট হৈছে।
উম' মোৰ তো গেম খেলি থাকোতেই গ'ল সময়বিলাক।
এ মোৰে মোৰে এই লকডাউনৰ টাইমতে মানে পাবজি ফ্ৰী ফায়াৰ খেলিছিলো মইও। পাবজি নহয় ফ্ৰি ফ্ৰি ফায়াৰ খেলিছিলো।
উম' তে একে একে মই ফ্ৰী ফায়াৰ খেলোতে গৈছিলে। বাকী হেই লকডাউনৰ পৰা মানে পঢ়াখিনি অলপ খেলি মেলি হৈ গৈছে।
অঁ উল্টা পুল্টা হৈ গৈছে লকডাউনৰ এই সময়টোত মানে আমি ভালকে বুজি নাপালো। এই লকডাউনৰ কাৰণে মোৰ নাইনৰ পৰীক্ষা বেয়া হৈছে তো।
উম' মানে পঢ়াটো এনেকুৱা খেলি মেলি হৈ গল যে-
নাইনত কিমান পাৰ্চেণ্টেজ পাইছিলো জানা?
কিমান
ছিক্সটি থ্ৰী অকল
উম
বহুত বেয়া হৈছে কিবাকে কিবাকে ফাৰ্ষ্ট ডিভিজন পাইছো অ ঠিক থাকে আৰু ঘৰৰ মানুহৰ কাৰণে বেয়া আৰু
উম ভালকে যদি পঢ়িল মানে সেই।
আমি ভালকে পঢ়িছিলো মানে কণ্ডিচনটো তেনেকুৱা আছিল ন অনলাইন ক্লাছ আৰু কিমান নুবুজে তেতিয়া অনলাইনে পৰীক্ষা
উ হয় বাৰু কিন্তু বহুতে অনলাইন ক্লাছৰ বুলি হেৰি বেলেগ এটা ফোন লৈ কিনে সিফালৰ পৰা ইফালে মাৰি কিনে সেনেকে পঢ়িছিলে
কেমেৰা কেমেৰা অফ কৰি কেনে কেমেৰা অফ কৰি কেনে বেলেগ কিবা কৰি থাকে
উম হয় হয়
উম কিন্তু মই এনেকুৱা কৰা নাই আৰু এনেকুৱা কৰিলে মোৰ ঘ ঘৰৰ মানুহও পিটিব মোক
উম হয় হয়
প পঢ়া শুনি কি চিটিং কৰি লিখিব আহিছা নেকি তেনেকুৱা কয় এই চিটিং কৰি লিখাতে তুমি একবাৰ পাছ কৰিবা থৰে বাৰে বাৰে চিটিং কৰি কেনে পাছ কৰিবা নেকি হয় নে নহয় আৰু চিটিং কৰি লিখি চাই চাই লিখি। সেই কাৰণেও লাভ নাই আৰু অনলাইন ক্লাছৰ টাইমত কি হৈছিল জানা জমনি কথা।
কোৱা কোৱা
মানে কেতিয়াবা মানে কোনোবা ষ্টুডেণ্টে মানে অ ফোনটো অফ কৰি কোনে কিবা বেলেগ বস্তু চাই থাকে ছাৰে বেয়া গালি দিয়ে ঐ কি চাই আছা বোলে।
উম হয় হয় এনেকুৱা নহয়
তেতিয়া মানে বেলেগ জমনি হৈছে
মানে অনলাইন ক্লাছত সেই ফিজিকেলি এনেকুৱা হেৰিটো নহয় ন অকল ছাৰ হতে কৈ যায় আমি লেকচাৰটো শুনি যাওঁ
অঁ
দাউতো লগালগ শুনিব নোৱাৰো আকৌ হেৰি নে ইছু হলেতো একো শুনিয়ে নাপায় আৰু এনেকে যায়গে ক'ব গ'লে আৰু বহুত খিটা কম ই ষ্টুডেণ্টে জইন কৰে অনলাইন ক্লাছ বুলি ক'লে চবে মানে লাষ্ট
অ ক্লাছ কৰে আৰু কিছু মানে কি কয় কোৱাচোন কেমেৰা বন্ধ কৰি কেনে গেম খেলিব মানে বেকগ্ৰাউণ্ডত অনলাইন ক্লাছ চলি চলি চলি থাকে কিন্তু
উম হয় হয় সেনেকে অন কৰি থব তাৰপিছত এফালে ছাৰ হতি কৈ থাকিব সিহঁতে মন নিদিয়ে গেম খেলিব ঘৰৰ বেলেগত লাগি থাকিব সেইবোৰ কৰি থাকোতে যাব
উম আৰু তোমাক যেতিয়া পেৰেণ্টছে মাতিব ধৰা
উম
তাৰ মানে পেৰেন্টচে মাতিব বা মানে শিক্ষকে মাতিব এতিয়া মানে সেই ল'ৰাটোৰ সা শব্দ নোহোৱা হৈ যায়
উম হয় হয়
হয়নে।
উম হয় হয় তুমি অনলাইন ক্লাছ কৰিছিলানে
অ কৰিছিলো কৰিছিলো মইতো ভালকেই কৰিছিলো বাৰু।
উম।
কেমেৰা পূৰা অন কৰি কেনে কম্পিউটাৰত কৰিছিলোঁ।
উম।
এই মোবাইলত। মানে অনলাইন ক্লাছ কৰিলে ধ্যানটো নাযায় অ মোবাইলত।
উম হয় হয়।
সৰু এটা বস্তু ন।
উম।
তেনেকুৱাই।
মানে পঢ়াটো নিজৰ মতে নিজে ভালকে ৰাখিব লাগে। এতিয়া নিজৰ কাৰণে ভাল পিছলৈ ভাল কিবা এটা চাকৰি পোৱা যাব নিজৰ মাক বাপ। বাপেকেও ভাল পাব যে এনেকৈ গৌৰৱ কৰিব যে কিবা কিবি কৰি এনেকৈ পাছ। হৈ কিনে কিবা ভাল চাকৰি এটা কৰিছে বুলি।
হয় হয় হয় ঠিকে কৈছা। এইটোৱে কথা যে আজিকালি পঢ়া শুনা নহলে তোমাৰ চাকৰিয়ও নিদিয়ে এতিয়া।
উম আগৰ দিনততোত সেই।
হয় কিন্তু আজিকালি কিন্তু য যথেষ্ট মানে চাকৰি বুলি নক। অ মানে ব্যৱসায় মানে ইনকাম চৰ্চ ওলাইছে কিনটো অনলাইন মাৰ্কেটিঙৰ মানে পৰা। বহুত ইনকাম চৰ্চ ওলাইছে নিবনুৱাাসকলৰ মানে যোনে মানে পঢ়া শুনা কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে
উম হয়।
মানে যেনেকুৱা তমাৰ দেলিভাৰী বয় তেনেকুৱা তাইব তেওঁলোক কিন্তু মণ্ঠ। বুলি ভালকে দেলিভাৰ কৰিলে মণ্ঠলি তোমাৰ। চৰকাৰী চৰকাৰী জবৰ দৰে দৰমাহা মানে তুলিব পাৰে চল্লিশৰ পৰা। পঞ্চাছ এটা।
উম সিহঁতে মানে যিমান অৰ্ডাৰ লয় সেহ। ত কাৰণে সীমা।
উম উম। উম উম মানে এতিয়া নিবনুৱা বুলি নহয় মানে কলেজ পাৰ্ট টাইম এইটোও কৰিব পাৰি কোনটো। আৰু আ আমি নিজেও কৰিব পাৰিম। কামত মানে মই ভাবো সৰু ডাঙৰ নাই এইটো এইটো কাম এনেও সৰু নহয় মোৰ মতে।
উম চব কাম সমান হয়। যোনে যেনেকে কৰিছে কিবা এটাতো কৰি চলিব পাৰিছে সেইটোৱে।
ইনকা ইনকাম মই কৰিছো। চুনা বেলেগেতো ইনকাম কৰা নাই।
উম আৰু আজিকালি লাজ কৰি লাভ নাই কাম কাম আৰু কৰিবই লাগিব চলিবলৈ।
কাম কামে লাজ তুলিলে মানে তুমি জীৱনত আগবাঢ়িবই নোৱাৰিবা।
উম লাজত বহি থাকিলে নিজে পিছত থাকি যাব সেইটোয়ে আৰু।
আগবাঢ়িবই নোৱাৰিবা তুমি ওলাই আহিব লাগিব কাম কৰিবৰ কাৰণে। তুমি বোলে ডেলিভাৰী। কাম বোলে বেয়া বোলে এইবিলাক কাম কোনে কৰে নেকি তেনেকে ভাবিলে আৰু তোমাৰ হৈছে জীৱনত কাম কৰা। মই ভাবো যে চব কামৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে
উম চব কামে কৰিব লাগে চব শিকিব লাগে নিজৰ যাতে। পিছত একো প্ৰব্লেম নহয় কিবা য যদি নোৱাৰা সঁচা। মানে শিকি থৈদিলে নিজে পিছত কামটো কৰি লব পৰা যায় বেলেগৰ। ওপৰত মানে নিৰ্ভৰ হৈ থাকিব নালাগে।
তোমাৰ ডেলিভাৰী কামটো বহুত আৰাম কামটো খালি গাড়ীয়েই চলাব লাগে তাতে।
উম হয়, হয়।
বাকী একো কৰিব নালাগে গাড়ীয়ে চলাব লাগে আৰু টাইম টু টাইম ডেলিভাৰী কৰিব লাগে বাকীটো একো নাই।
উম, হয়।
তেনেকুৱাই মানে তুমি যদি বাৰ ঘন্টা এটা কাম কৰা ন ডেলিভাৰীত মানে যিকোনো প্লেটফৰ্মত জমে'ট' ছুইগী ফ্লিপকাৰ্ট যিকোনো যিকোনো প্লেটফৰ্মত তুমি মিনিমাম মেক্সিমাম কোৱা নাই মিনিমাম পঁচিশ শ এটা কামাব পাৰা এক দিনত বাৰ ঘন্টা কাম কৰি।
উম, ভালেই ভালে হয়।
এই এই এইটো তুমি অফিচ বা হা হাজিৰা ক কৰিলে কিন্তু নোপোৱা
হাজিৰাবো খুব বেছি। সি হাজাৰ মান কমাবহে এক হাজাৰ মান হয় নহয় তাতকেতো ভালে কমোৱা যায়।
হাজাৰ টকা দিয়ে এতিয়া মিস্ত্ৰীৰ খৰচ আহ ছ ছশ টকা নে সাতশ টকা দিয়ে। লেবাৰৰ পাঁচশ টকা।
উম।
তেনেকুৱাই। তাৰ চাই তুমি বাৰ ঘণ্টা স্কুটি চলালে তেল মানে মই তোমাক তেল চেল মাইনেচ কৰি কৈছোঁ হা পঁচিশশ টকা এটা। মানে বেছি তেল তেলতো দুশ টকা মানৰ যাবই বাৰ ঘন্টাত।
উম, হয়।
উম এ তোমাৰ দুশ টকাত তেল মাইনাচ কৰা বাকী পঁচিশৰ পৰা চৌবিশ টো বাইশতো আৰামছে উঠি যায়। বাইছশৰ ওপৰত কাৰণ পাৰ অৰ্ডাৰে তোমাৰ মানে ফিফটিৰ ওপৰত কেতিয়াবা কম অৰ্ডাৰ লাগিলে তুমি নামাৰিবা এইটো তোমাৰ কথা
উম হয়।
মানে তোমাৰ ফিফটিৰ ওপৰতে অৰ্ডাৰ মাৰা মইটো কেইদিনমান মাৰিছিলোঁ ফিফটিৰ ওপৰতে অৰ্ডাৰ মাৰিছিলোঁ। মই বেছি দিন কৰা না ছিলো অ', অ', কৰি পাইছোঁ কৰি পাইছোঁ।
উ ভালে, ভালে।
না মই এসপ্তাহ মান কৰিছিলোঁ এসপ্তাহ মোটামুটি এ উম। মানে চব খাই বৈ লৈ তেল খৰচ লৈ কেনে সা সাত হাজাৰ মান ইনকাম কৰিছিলোঁ।
উম হয় ভালে, ভালে কৰিব লাগে সেইবিলাক।
তাত চে এসপ্তাহ সাত হাজাৰ হ'লে আৰু
উ সেই কামৰ লগত যে পঢ়াটো ভাল ৰাখিবা বুজিছা নহলে পিছত প্ৰব্লেম হয় পঢ়াটো মানে বেয়া হলে খেলি মেলি হলে মানে পিছ লে চাকৰি পোৱাতো অলপ অসুবিধা হ'ব পাৰে।
মানে পাৰ্ট টাইম কৰিছিলোঁ মই বেছি নহয় ফোল টাইম মানে বাৰ ঘণ্টা কৰিলেতো মই সাত হেজাৰ নহয় বাৰ তেৰ হাজাৰমান কমালো হয় এসপ্তাহত মই পাৰ্ট টাইম দুই তিনি ঘণ্টা কৰো তেনেকুৱাই।
পঢ়াটোৰ লগত মানে স্বাস্থ্য তৰো মিলাব লাগে খেল ধেমালিও কৰিব লাগে বেলেগ কামো কৰিব লাগে চব চবফালে থাকিব লাগে মানে অকল এক্সাইেড থাকিলে নহয় চব শিক শিকি থ'লে নিজৰে
হয় হয় চব শিকিব লাগে ঠিক আছে বাৰু ৰাখিছো হা তোমাৰ লগ কথা পাতি ভাল লাগিল। ঠিক আছে ৰাখিছো।
অ